হেল্ল'
অঁহ কি কৰি আছা?
এ' এনেই আছিলো ৰবা গেম খেলি আছিলো মোবাইলতে। তুমি কি কৰি আছা? হয়।
মই তোমাৰ এই এটা একজাম দি আহিলো তোমাৰ মোৰ মানে কম্পিউটাৰ কউৰ্চ আছিল এটা। ত' তাৰে একজাম আছিল আজি থিয়ৰী একজাম ত' তাকে দি আহিলো ৰ'বা।
অ ৰাতিপুৱাৰ পৰা এনেও তুমি- হোৱাটছেপতো অনলাইন অহা নাই সেইকাৰণে পুৰা পঢ়ি আছা ন' এইকেইদিন।
নাই পঢ়া নাই ইমান এই মানে তোমাৰ অঁহ- বুলি কৈ অলপ চলপ পঢ়িব লাগে দিয়াচোন মানে এটা একজামত মানে পৰীক্ষা দিবলৈ যায় থাকো তুমি বহি থাকিব নোৱাৰা। সেইকাৰণে একেদিন মানে অলপ- এই মোবাইল চোবাইল কম মানে কমকে চাইছো আৰু ক'বলৈ গ'লে। বাকী খবৰ পাতি ভাল?
এ' ভাল দিয়া একদম আজি অলপ আজি যেনেকুৱা গৰম দিছে ৰাতিপুৱাৰ পৰা গধূলি- সময়ত অলপ বৰষুণ দিলে ন' এতিয়া ঠাণ্ডা পৰিছে তাকে অলপ মন চন ভাল লাগিছে আৰু ঠাণ্ডা বতৰ পাই।
তাকে দিয়া মানে বৰষুণ দিলে ভাল লাগে। কিন্তু তোমাৰ ক'তনো আৰু ৰাতিয়ে বৰষুণ দিছে দিনত- চোন আৰু সেই গৰমেই তোমাৰ কি হ'ব এনেকে হ'লে।
অ বাকী তোমাৰ পিছে যে পৰীক্ষটো যে দিলা পৰীক্ষাটো কিমান নম্বৰৰ আছিল?
এ' তোমাৰ এই বেছি থিয় মানে এশ নম্বৰৰ আছিল আৰু মানে তোমাৰ তা'তে কিছুমান- বেচিক্স থাকে আৰু কম্পিউটাৰত তাৰে সেই বস্তবিলাকৰ ওপৰত মানে প্ৰশ্ন সোধে আৰু সেইবিলাকে আৰু লিখিব লাগে।
অ বাকী পেপাৰখন লিকতো হোৱা নাই আজিকালিৰ পেপাৰৰ দৰে লিকে হৈ থাকে নাই পেপাৰ বোৰ
ইয়ে পেপাৰ লিক ক'ত হ'ব এই এইবিলাক আৰু সৰু সুৰা পেপাৰ ক'ত লিক হ'ব আৰু পেপাৰখন তোমাৰ- লৈয়ে লৈছে আৰু মানে আনিব দিয়া নাই আৰু ক'ত পেপাৰ লিক হয় এইবিলাক এইবিলাকত নহয় দিয়া। এই ডাঙৰ ডাঙৰ পৰীক্ষাৰ দৰে নহয় এতিয়া এইবিলাক সৰু সৰু পৰীক্ষা ন' ইয়াতে তোমাৰ টকা পইচাৰ মানুহৰ- যাই নালাগে বা তোমাৰ ইমানতো দৰকাৰ নাই। সেইকাৰণে ক'ত লিক হ'ব। বাকী বোৰতো লিক হৈ আছে তোমাৰ কি কবা।
তাকেই তো মানে তোমাৰ য'ত বেছি পইচাই দি পৰীক্ষা দিব লগা হয় সেইবোৰত হে লিক হয়। য'ত মানে পইচাৰ দৰকাৰ নাই সেইবোৰত মানে লিক চিক হোৱাৰ একো চিষ্টেমে নাই আজিকালি। আৰু আজিকালি তো তুমি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাটো দিব ভয়ে লাগে পেপাৰ খনো টো লিক কমকে থাকে।
তাকে দিয়া কি পৰীক্ষা নো দিবা তোমাৰ পৰীক্ষা দিবলৈ গ'লে- এনেকুৱা ভয় লাগে তোমাৰ কি বা লিক হৈ যায় নেকি আৰু মানে তোমাৰ আৰু নতুনকে পৰীক্ষা হয় নেকি। ইমান কষ্ট কৰি পঢ়িলো বা পৰীক্ষা দিলো তোমাৰ কি আৰু তোমাৰ আৰু পৰীক্ষা দিব লাগে নেকি। কি এই যি হ'ল তোমাৰ ডক্তৰ পৰীক্ষা টোৰ দৰে নীট পৰীক্ষাৰ টোৰ দৰে সেনেকুৱা হ'লে চোন বহুত দিগদাৰ হৈ যায়। সেইকাৰণে আজিকালি তোমাৰ পৰীক্ষা দিবলৈও মানে মানে সেই লাগে আৰু কিবা এটা মানে যেতিয়া তোমাৰ কষ্ট হৈ খিনি তোমাৰ এনেই যাব ন' একবাৰ দিয়াৰ পিছত আৰু এবাৰ দিব যাব তোমাৰ নোৱাৰা ন'। মানে বহুত মানে কষ্ট এতিয়া এইবিলাক আৰু মানে জানে তুমি কিমান পঢ়িব লাগে। তুমিওতো সেই এ' ডক্টৰ পৰীক্ষাৰ কাৰণে তুমিও টো পৰীক্ষা দিছিলা সেই তুমিও অলপ তাৰে অনুভৱটো কোৱাচোন মোক কেনেকুৱা লাগিছিল তোমাৰে?
এ' দিয়া তো দিছো ৰ'বা মানে দিয়াতো ভালে খিনি দিলো প্ৰথমবাৰ যেতিয়া- পৰীক্ষা হল তোমাৰ সেইবাৰ ভালেই হল পঢ়ি পোৰা ভালকে পঢ়ি চলিয়ে গৈছিলো। পৰীক্ষা তাৰ পিছত পৰীক্ষাটো দি অহাৰ পিছত তোমাৰ যেতিয়া দুদিন পিছত খবৰ পালো যে পৰীক্ষাৰ পেপাৰখন লিক হৈছে ত' আৰু একবাৰ পৰীক্ষা কৰোৱা হব। এই তেতিয়াৰ পৰা মানে পৰীক্ষাৰ প্ৰতি যিটো এটা গুৰুত্ব ন ত' তোমাৰ ইচ্ছায় নোযোৱাই হৈছে পঢ়িব। তো সেই পৰীক্ষাৰ ক্ষেত্ৰত গুৰুত্ব কমি যাই আছে দিনক দিনে আৰু এনে আজিকালিনো পঢ়াৰ ক্ষেত্ৰত চবৰে গুৰুত্ব কমিয়ে যায় আছে চোন চবে তোমাৰ কিমানেনো তোমাৰ আমি যেনেকে স্কুল কলেজ যাই পঢ়ো মানে অফলাইন যিটো শিক্ষা যেনেকে গ্ৰহণ কৰো কিমানেনো তোমাৰ সেই অফলাইন শিক্ষাটো গ্ৰহণ কৰে আজিকালি চবে ঘৰতে বহি অনলাইনতে চাই থাকে।
হয় দিয়া মানে তোমাৰ যিটো হাৰত তোমাৰ অনলাইন শিক্ষা আছে শিক্ষাটো মানে বৃদ্ধি পাইছে সেইটো কিন্তু এ মানিব লগীয়া কথা আৰু। বাকী তুমি ঠিকে কৈছা দিয়া মানে আজিকালিৰ যিটো প্ৰজন্ম আছে। এই প্ৰজন্মৰ বা যিটো ছাত্ৰ ছাত্ৰী আছে এতিয়া ছাত্ৰ ছাত্ৰী যিটো মানে উঠি অহা ছাত্ৰ ছাত্ৰীসকল। তেওলোকে মানে পঢ়িবলৈ কি বা ইচ্ছা নকৰে নেকি মানে আমাকে ধৰা এতিয়া আমি মানে এতিয়া। কি হৈছে মানে পঢ়িবলৈ এতিয়া মানে মনে নাযায় এই - এই তোমাৰ ধৰি লোৱা আমি যেতিয়া তোমাৰ ক্লাছ অ ধৰি লক দশম শ্ৰেণী মানক লৈ আৰু দশম শ্ৰেণীলৈ বা তোমাৰ এই ধৰি লোৱা এই দশম বুলিয়ে কলো আৰু কাৰণ মই যিটো আমাৰ ক্লাছ ইলেভেনত আছিল ন তাৰ পৰা মইতো তোমাৰ ভালকে পঢ়াই নাই দিয়া তাৰ পৰাই মই এইবিলাক পালা মাৰা মানে এইবিলাক পঢ়া পাতি ইমান নিচাতোৱে নোহোৱাই হৈ গৈছে এনেকুৱা ক'বলৈ গলে ক্লাছ টেনলৈ কে মানে মোৰো সেই পঢ়াৰ যিটো নিচা সেই নিচাটো মানে বহুত আছিল দিয়া। মানে কি নিচা আছিল কি কম আৰু সেই তোমাৰ সেই মেট্ৰিক পৰীক্ষা সেই মেট্ৰিক পৰীক্ষাতটো বহুত ভাল ৰিজাল্ট হ'ল এটা। এনেকে আৰু সেনেকে তোমাৰ অহ, ক্লাছ তোমাৰ এই যিটো অহ, ইলেভেনৰ পিছত আৰু দশম মানে দশমৰ পিছত আৰু ইলেভেন ক্লাছ তাতে তোমাৰ তাতে তাৰ পৰাই পৰা মোৰ বহুত ডাউন সফল হৈ গ'ল আৰু ক'বলৈ গ'লে মানে তাৰ পৰাই মোৰ যিটো পঢ়াৰ যিটো নিচা সেই নিচাতটো বহুত কমি গৈছে আ সেই তোৰ' কাৰণ তুমি ক'বলৈ গ'লে সেই মোবাইল ফোনতটো লোৱাৰ পৰাই হৈছে দিয়া আৰু এই মোবাইল ফোনটো মানে বহুত অসুবিধাৰ সৃষ্টি কৰিছে আৰু মানে যেতিয়াৰ পৰা এই মোবাইল ফোনটো লৈছো আৰু তেতিয়াৰ পৰাই মানে যিটো ব্যৱহাৰ ব্যৱহাৰে বৃদ্ধি হৈছে আৰু তোমাৰ যিটো তোমাৰ অ, পঢ়া পাতি নিচাই - নিচাতটো বহুত কমি গৈছে।
হয় দিয়া মানে মোৰো একে মানে তোমাৰ দৰে আগতে মানে সৰু থাকোতে আৰু অংকুৰৰ পৰা তোমাৰ দশম শ্ৰেণীলৈ কথা কব গ'লে মতে এখন স্কুলতে পঢ়িছো। ত' মানে সি তাৰে যিবিলাক ফলাফল দিয়া হয় ন ফলাফল বছৰিত আমাৰ ফলাফল এটা থাকে ত' সেই ফলাফল মানে কেতিয়াও বেয়াই হোৱা নাছিল মোৰ। মানে মই কেতিয়াবা এতিয়া চাও আৰু পুৰণি সেই ফলাফলবোৰ। ত' সেই ফলাফলবোৰ চালে মই অলপমান কেতিয়াবা আচৰিত হও যে এইজন মইয়ে আছিলো নিকি? কাৰণ এতিয়াৰ হিচাপত উম, যেতিয়া মই দশম শ্ৰেণীলৈ চব ঠিক ঠাকে আছিল। তথাপিও কবলৈ গ'লে কিন্তু দশম শ্ৰেণী তাৰেপিছত তুমি যেনেকে কলা আহ, ইলেভেন আৰু টোৱেলভ যেতিয়া পালো ন তাৰ তাৰ পিছ মানে পঢ়াৰ ইচ্ছা নোযোৱাই হৈ গল দিয়া তোমাৰ কোৱাৰ দৰ মানে ইচ্ছাই নাযায় আৰু পঢ়িব আৰু এইটো কেৱল আমাৰ ক্ষেত্ৰত নহয় কিন্তু বৰ্ত কিমান প্ৰজন্মৰো একেই সমস্যা মানে সিহতে মানে কলেজ পালে আমিতো ইলেভেন টুৱেলভ কলেজত কৰিছো যিহেতু ত' কলেজত গ'লে মানে কলেজৰ যিটো বৰ্ত তা লাগা বুলি কয়। সেইটো মানে সচাকে মানে কাম কৰে আৰু মানে মানুহে মিছা নে কয় যে কলেজত গে'লে পঢ়াৰ গুৰুত্বটো কমি যায়। আমাৰো কমিছে সেনেকে আমাৰ বাৰু ইমানো ৰিজাল্ট বেয়া হোৱা নাছিল কলেজত যাই কিন্তু আজিকালি ল'ৰা ছোৱালী আৰু কলেজত গ'লে কলেজ তোমাৰ ক্লাছ কৰিবই নোখোজে আৰু এই বাং মাৰা বুলি যে কয় কুশলেজ যোৱাৰ নাম লৈ কিনে বেলেগ বেলেগত ঘুৰিব যায় ফুৰিব যায়। ত সেনেকুৱা বোৰ সমস্যা হৈছে কাৰণ এতিয়া কলেজতটো তোমাৰ শিক্ষযক শিক্ষয়িত্ৰীও চাই নাথাকে বা অভিভাৱক অভিভাৱিকাইও চাব নাযায়। কোনে কি কৰি আছে এই নিজৰ তোমাৰ যিটো আমি কওঁ স্বাধীনতা বুলি সেই স্বাধীনতাৰ তোমাৰ লা লাভ উঠাই কিনে ল'ৰা ছোৱালীবোৰে যি ইচ্ছা তাকে কৰিয়ে থাকে আৰু আজিকালি কবলে গ'লে।
এই একদম ঠিক কৈছা দিয়া মানে মানে যিটো আৰু তোমাৰ এই যিটো পঢ়াৰ প্ৰতি নিচা আহ তহতৰ কমিব ধৰিছে এনেকুৱা হ'লে আমাৰ যিটো ভৱিষ্যতৰ চিন্তা বা ভৱিষ্যতৰ যিটো ভাৰত বা ভৱিষ্যতে অসমখনে ধৰি লৈলো তেতিয়াহ'লেচোন মানে অ বহুত সলনি হৈ মানে ধৰি লোৱা ছাত্ৰ ছাত্ৰীসকলে হয় বাৰু সকলো ছাত্ৰ ছাত্ৰী পঢ়াত মন নাথাকিব পাৰে বা আমাৰ ধৰি ল সকলো ছাত্ৰ ছাত্ৰী একে নহয় কিন্তু তথাপিও তোমাৰ যদি আমাকতো পঢ়া শুনাৰ ক্ষেত্ৰতো মানুহ লাগিব ন এই যেতিয়া ধৰি লোৱা আমি এই যিবিলাক চৰকাৰী কাম আছে। সেইবিলাকৰ কাৰণে আমাক পঢ়া শুনা মানুহ লাগিব ন আ বা ধৰি লোৱা কিছুমানে ধৰি লক পঢ়িব নাজানে বা ত সেইবিলাকে ব্যৱসায় কৰে বা অন্যান্য যিবিলাক সৰু সুৰা কাম সেই ব্যৱসায় কৰি থাকে ত সেইবিলাক পৰাটো বেলেগ বা পঢ়িব জনা সকলো বেলেগ ত' তাৰ কাৰণে আমাৰ যিটো প্ৰজন্ম আছে প্ৰজন্ম শিক্ষিত হ'ব লাগিব কাৰণ তুমি ব্যৱসায় কৰা বা সৰু কামে কৰা বা তুমি চাকৰিয়ে কৰা তুমি শিক শিক্ষিত হ'বতো লাগিবই দিয়াচোন। তুমি শিক্ষিত নহয় তেতিয়া তুমি নিয়মবোৰ কেনেকে জানিবা বা তুমি কেনেকে দেশখন ভালদৰে ৰাখিব জানিবা। এই ধৰি লোৱা আমাৰ যিবিলাক অশিক্ষিত লোক আছে বা তোমাৰ আহ তোমাৰ ধৰি লোৱা এই অশিক্ষিত লোকৰ কথা ক'লো তেওঁলোকে মানে অহ মানে চলি কি থাকে সেইটো গম নাপায় বা কিছুমানো পঢ়িবও নাজানে কিছুমানে এ ক'ব নাজানে সেনেকুৱা আৰু ত তেওঁলোকে মানে কি চলি আছে সেনেকুৱা কি চলা নাই দেশখনত তো গমেই নাপায়। আৰু মই ভাবো যে আমাৰ যি পঢ়া লিখা ব্যক্তিসকল আছে। সেই সকলৰ অলপ মানে যিটো তেওঁলৰ দেশখনৰ প্ৰতি গুৰুত্ব সেইটো মানে বহুত কম দিয়ে ক'বলে গলে মানে ধৰি লোৱা এই যি নপ অ নপঢ়া ব্যক্তি আছে সেই নপঢ়া ব্যক্তিবিলাকে দেশখনৰ মানে দেশখনৰ তাত তোমাৰ এ লেতেৰাবিলাক যি এই প্লাষ্টিক হওক বা যিবিলাক অন্যান্য জাৱৰ তেওঁলোকেতো সেইবিলাক উঠাই ন আৰু যিবিলাক শিক্ষিত মানুহ আছে তেওঁলোকে সেই গাড়ীৰ পৰা পেলাই দিয়ে গাড়ীৰ পৰা পেলাই দিয়ে ধৰি লোৱা যতে ততে বস্তু বিলাক পেলাই খাই কিনে পেলাই। এইবিলাক আৰু এইবিলাকে শিক্ষিত মানুহৰ আমাৰ স্বভাৱ বুলি ক'বলৈ গ'লে। ত শিক্ষিত মানে কেৱল কিতাপৰ এই যিটো শিক্ষা সেইটো শিক্ষা শিক্ষা লাভ কৰিলে নহয় ন? তোমাৰ যিবিলাক বাহিৰা শিক্ষা আছে বা বাহিৰা যিবিলাক তোমাৰ আমি ক'বলৈ গ'লে এতিয়া। সেইটো কি বুলি কয় যি কমন চেঞ্চ। লাগিব দিয়াচোন অলপ চলপ মানুহক। সেইকাৰণে জানিব লাগে শিক্ষিত মানুহ এজনেও। বাকী কিনো ক'ম আৰু এতিাৰ ছাত্ৰ ছাত্ৰীসকলে তোমাৰ শিক্ষা মানে যিটো। শিক্ষা কৰিবলৈ আৰু মানে যিটো শিক্ষিত হবলৈ বেছি আগ্ৰহ নেদোখাই আৰু মানে তেওঁলোকে। মোবাইল ফোন বা তোমাৰ এইবিলাক গেম। তুমি জখালা গেম খেলি আছিলা তো সেইবিলাক অনলাইন গেমতে বহুত ব্যস্ত হৈ থাকে আৰু এতিয়াতো বহুত মানে। সুবিধাও ওলাইছে দিয়াচোন অ অনলাইন যুগত। তথাপিও কিন্তু সেইবিলাক সুবিধা ল'ব জনা নাই বহুতে তথাপিও সেই। গেম বা তোমাৰ যিবিলাক এনেই আৰু ৰিল ষ্ট্ৰল কৰা, ভিডিঅ' চাই থকা সেইে কৰি থাকে আৰু ক'বলৈ গ'লে।
হয় দিয়া মানে শিক্ষাৰ অ তোমাৰ ব্যৱস্থা। ও যিমানে সলনি হৈ যাই আছে ছাত্ৰ ছাত্ৰী বোৰো সিমানে সলনি হৈ যাই আছে কিন্তু তাৰ ফলত। কি হৈছে ছাত্ৰ ছাত্ৰীবোৰৰ কিন্তু সেই হিচাপে লাভ হোৱা নাই শিক্ষা ব্যৱস্থা যিমান লাভ হৈ আছে ক'বলৈ গ'লে। কাৰণ। তোমাৰ আমাৰ শিক্ষা ব্যৱস্থাত যেনেকুৱা ধৰণৰ উন্নতি হ'ব লাগে হয়তটো এইটো এই বৰ্তমান সময়ত ইমান উন্নতি। হোৱা নাই তাৰ কাৰণে মানে আমাৰ দেশৰ শিক্ষক মানে ছাত্ৰ ছাত্ৰী হওক শিক্ষক শিক্ষয়িত্ৰী হওক সকলো। দিশতে পিছুৱাই থাকিব লগা হৈছে ত এই বিষয়ে তোমাৰ বাকী বেলেগ একো নকৰ দিয়া আজিলৈ নহলে ৰাখ। ৰাখিছো পিছত কেতিয়াবা কথা পাতিম।
অ অ হ'ব দিয়া হ'ব দিয়া।